হেল্ল'।
হেল্ল',
অ, সঁচা শুনছা না?
অ, শুনা পাই আছো এতিয়া।
উফ ৰাম কিমান হেল্লো কম মোৰ গল শুকে গেছি।
মৰহ।
ইমান তোৰ নেতটো বেয়া। গাঁওতো পাই চাগে ৰিজং তোৰ জংগলৰ মাজতো পাইছে তোৰ ঘৰত নাপায়
অ সঁচা আৰু মানে আমাৰ এইখিনি জেগা ইমান বঢ়িয়া তাতে নাই
হয় দে
হেই
আহ পানী খাইছোঁ ৰ
উম
আমাৰ আমাৰ যি এই যে ফেন টো যে দিয়ে যে পানী ভৰাই কিনে হা তাতে কি কৰছি তাতে দুই টোপমান দেতল দেখি হা ইমান বঢ়িয়া গোন্ধাই আছে এনে দিচি দুই টোপমান অ মো মজা গোটেই ৰুমটো দেতল দেতল গোন্ধায় চে মজা লাগে এ দি চাবিচোন তত তেওঁ সেনেকে অ', বঢ়িয়া মজা লাগে।
কৰাই নাযায়, চলোৱাই নাযায়। আমাৰতো তিনি বছৰে হ'ল চলোৱা নাযায়। মানে-মানে বতাহ লাগে আমাৰ ষ্টেণ্ড ফেন দুখন আছে না, বাকি ফেনতটো আৰু নালাগে আগৰ ৰুমত ফেন নালাগে। ৰুমটো সৰু কাৰণে পুৰা বতা
বেয়া এনেই চলাবি বেয়া হৈ যাবচোন বস্তুখিনি।
অ', তাকেতো এনেই পৰি আছে বেছিও নেদে স বেছি দিলেও পইচা অকণ পায়, এনে আছে।
একদম গৰম যে দিব তেতিয়া পানী ভৰাই কিনে পুৰা চালবি, যি মজা লাগ
অ', পুৰা চৰ্দি হৈ যায় যেতিয়া লগাও। মই
এই হয় দে, তৰো একদম মানে কিবা খালিহে জ্বৰ
উম, বহুত।
তুমি ইমান, ছোৱালীজনী কমজোৰ।
গম পাইছো ময়ো।
ফুল কমলিয়া দেহা। উম
উ হ
এহ, কি বাজিলে?
চা আছিল, চাউল আছিল বস্তাত, ৰীল চাব লৈছিলো।
কাৰ ফোনত চাই আছা?
মোৰ
কাৰ ফোন আছে অ', ঐ তই, তই য'ত কাট কথ পতা সেইটো তোৰ সেই নম্বৰ নেকি ভাইটিৰ
ক'ৰ ভাইটি এ, মাৰ নাম্বাৰ।
অ আচ্ছা মই বোলো ত তই কৈছিলি ন নহয় সি গেম খেলি আছে মই বোলো তাৰ ফোনটো সি নেদেহে পাই
নাই নাই, তাক ফোন-চোন দিয়া নাই ৰ ফন চন দিয়া নাই মানে এইটোখন তাৰে হয় মাৰ মাৰ নহয় আৰু তাৰে ক'ব পাৰি মাৰ লগত অ মাৰ লগত তাই দিনটোত মোটামুটি আধা ঘন্টামান থাকিব তাতকৈ বেছি নাথকে। সিয়ে চাই থাকে এনিটাইম।
অহ।
ৰাতি বছ হয়ত ত উঠি চাই ফন গা পা ধুই লয়
ইমান ইমান চটো বেয়া
ভাগৰ হৈ গিছি
হম। ৰহয় ইমান সোনকালে উঠি কি কৰে সি?
গা-পা ধুৱে, গা থা ধুই কিনে মোবাইল চাই থাকে। তাৰছত অ তাকে ধ নহয় অ স্কুল দেৰি উ দেচোন স্কুল থাকে আৰু তেতিয়া উঠে উঠি কিনে গা পা ধুৱে ধুই কিনে মোবাইল চাই থাকে
চয়টাত যদি উঠে শুই কেইটা?
ৰাতিৰ
উম।
ৰাতি বহুত ৰাতিও মোবাইল চাকে নহয় ৰাতি বিছনা তো শুুৱে এটা মানত
এটা মূৰত শু শুই যদি ছয়টা মানত কেনেকে পাচোন টোপনিহে ভালকে নহয়চোন।
সেনেকুৱাই দিনত ত নুশুয়ে?
তাক কবি চকু তকো বেয়া হব পিছত মাথাৰ-মাথাৰ বিষ হ'ব বহুত, গম পাব ৰ পিছত, টোপনি হব লাগে।
উম, নুহুয়ে যদি কি কৰবি, মায়েওঁ কয় হ'লেও নুহুনে, বাদ দিয় আৰু।
বেয়া হৈ যাব পিছত।
হক দে, হলেই গম পাব, নহ'লে নহ গম নাপায় আকৌ।
ইমান ৰাতিপুৱা মই চাব নোৱাৰো জানা, মই যদি আঠটা-নটাতো উঠো। হ'লেও, মই একদম মানে যদি মোবাইলটো যদি কোনো বাজি থাকে বা এ, এইবোৰতো ইচৰাম নাচাওকে একদম বমি আহে লাগিব।
মোৰ-মোৰ-মোৰ বহুত অশান্তি লাগে, মোৰ চকু জ্বলে।
অ, মোৰো একদম ভাল নালাগে, আৰু ক'বাত ৰাতিপুৱা উঠি কিনে মোৰ হব, চাইটা-পাঁচ একদম মই চাব নোৱাৰো, একদম যেতিয়া দহটা-দহটা, এঘাৰটা মান বাজিব, তেতিয়াহে মই চাওঁ, নোৱাৰো কিয়বা।
মোৰো চকু জ্বলে।
অ'। কি কৰিছ এতিয়া?
এতিয়া মই ৰিল চাই আছো ৰ'।
হা।
ৰীল।
চা, চা, তোৰে ভাল, মই চাব পাৰা নাই।
এই মই সেইটোৱে চাই আছো। ক'ত যা কালি, অ', তে যাম, যাম, যাম, উপায় নাই। উম, উপায় নাই। মানে প্ৰেক্টিকেল আছে।
অ', কেইদিন আছে আৰু?
থাকে সদায় থাকে, অ', নহয় সদায় নাথাকে। সোমবাৰে থাকে, মংগলবাৰ বৃহস্পতিবাৰে, থাকে। তাৰপিছত শনিবাৰে থাকে, তিন দিন থাকে সপ্তাহত।
লুচোন শেষে মাত। তাৰপিছত বন্ধ হৈ।
তাৰপিছত বন্ধ দেখোন। তাৰ পিছত আৰু নেক্সট সেই পৰা ষ্টাৰ্ট হ'ব আৰু। কালিয়ে যাম কালি যাম আৰু পৰহি যাম পিছত নাযাওঁ আৰু।
অ'! ইমান গৰমত লাভো নাই। মইও দুদিনমান, তিনদিন মান যাম, পিছত নাযাওঁ আৰু।
উম! নৌৰিদে যাবা।
উম'!
সোনকালে দিলেও দিব আৰু বাদ
তহঁতো ভালে নগ'লেও একো নকয়।
নাই কয়! ঘৰতে ঘৰত ফোন মাৰে।
মাৰে নেকি?
মোৰ ইমান বাৰ মাৰিছে।
নম্বৰ ভুল, ভুল দিবি।
এ, এতিয়া উপায় নাই আৰু এতিয়া মানে, সেইটো নাম্বাৰে আছে মানে, এতিয়া আৰু সেই নহয়। এই আমি যে পালোঁ এতিয়া বাৰ। সিঁহতে মানে হেৰি লোৱা নাই। এডমিশন মানে ফৰ্ম চৰ্ম ফিলাপ কৰিব দিয়া নাই। ডাইৰেক্ট, ডাইৰেক্ট লৈছি আমাৰ। সেই ৰেজিষ্ট্ৰেচনখন যে, সেইখন লৈছি আৰু ডাৰেক্ট কৰি দিছে। সেনেকা একো নাই জাষ্ট পইচাটো দিছোঁ। তই নাম্বাৰ, চাম্বাৰ একো দিয়া নাই, কৰিব নোৱাৰি।
নাম্বাৰতো কাৰ দিয়া আছে তোৰ?
এই, মাৰ।
অ'! কথা পাতিছোঁ দেই। কি বুলি কৈ সিঁহতে?
সিহঁতে কৈছে কিয় অহা নাই? ত' মায়ে কৈছে, নহয় তাই বেলেগ ক্লাছ কৰে। ত' সেইটো কাৰণে তাই আহিব পৰা নাই। সেনেকে কৈ দিছে মিছাঁকে।। দুহাৰ ক'ল দুহাৰ সেই মোক মাৰা নাই আৰু ফোন।
মই পঠোৱা নাই, আপোনালোকৰ কি যায়।
হয় দে।
গালি দিয়ে না?
দিয়ে মানে, এইবাৰটো অকমান ভাল হৈছে, এইবাৰৰ সেইটো। যোনটো থাক নহয়, মেইন সেইটো আৰু। ক'বটো নোৱাৰি দেছোন। ভাল হৈছে। আগত যোনটো আছিলে সেইটো-সেইটো মানে, ইংৰাজীৰ হেই আছিল, ত' সেইটো সি, তাই মানে পুৰা গালি দিয়ে বহুত বেয়া বেয়াকে গালি দিয়ে।
থাকিলেই বেয়া।
উম, নাহিলে গালি দিয়ে মাক আৰু ঘৰতো কত হেৰি কৰে, ফোন মাৰে। বহুত ফোন-ফোন মাৰে। কিন্তু এইজনী-এইজনী নকৰে এইজনী অকমান সাধা। সেটো হয়।
এইটো।
উম, ভাল এইটো ইমান এইটো বেছিকৈ নাথাকে।
উম।
ঐ।
টো কিনিব লাগে, কিন্তু পইচা নাই।
হে ই?
হা।
লাহে-লাহে কিনিব।
তাকে লাহে-লাহে কিনবওতো পইচা নাই। বৰ দিগদাৰ হৈছে, পইচা নাথাকলি। পইচা নাথাকলি একোই নাই।
উম। কি কবা।
মেকআপৰ বস্তু মখানো লাগে, কাপোৰো লাগে, সব লাগে।
মেকআপ কি কৰা এ তই।
মেকআপতো কিনা আগে যাম বুলি ভাবছিলো আহ। যে গৈছিলো তাৰ আগত কিনচো।
কি?
মেকাআপ। সব।
মেকআপৰ কি বস্তু?
চব - চব।
চব মানে কি - কি য়ে?
গোটাই মেকআপৰ বস্তু এই নাম কবা নোৱাৰি না কি, গোটাই মেকআপৰ বস্তু কিনিছো মানে যি যি লাগে আৰু চব কিনছো ত' সেনকে বহুত। পইচা গেছি তিনি হাজাৰ মান গেছি।
নিজৰ কাৰণে নে তোমাৰ মাতাস্ৰী কাৰণেও।
তেই মানে দুইটাৰে সেইটো একে না, কালাৰটো। ত, এনেকে মাৰটো অকন বেছি। অকন বগা হৈ দেচোন মোতকে কিন্তু হ'লেওটো হৈ যায় মাৰ তাতে আৰু মোৰ তাতেও হৈ যায় ত' সেনেকে কিনচু বাকী সেইবোৰ চব
মই নলগাও এই ভয়ে লাগে
হয়, মই এইবাৰ কেইটা মানে একদম পুৰা মানে মোৰ হেৰিত চুট কৰা আনিছোঁ চব।
অই, সেইটো মানে কেনেকে, কেনেকে চাই কৰে ৰে, মোবাইলত?
কি? তই লিখা থাকিব নহয় এইটো, এইটো, এইটো, এইটো লগাব লাগে এই তো নহয় নলগা, সেনেকা টাইপৰ থাকে নহয় তই লিখা থাকিব যে, এইটো, এইটো স্কিন টাইপ হয়, সেনেক
মই নিজৰ নাজানো ন, কোনটো মোক ভালকে ছুত কৰিব, কোনটো নাই।
তোৰ স্কিনটো তেনে সেনেকুৱা অ', তই কিহৰ তই সেই কালাৰৰ কথা কৈছা, কোনটো কালাৰ ভাল লাগব সেইটো কথা কৈ
অ', অ', ভাব আমি এই যে,
দোকানত চব সুধি আহিব লাগব, মানে এনে চাব কাৰণে যাবি একদিন যে এনেকুৱা লাগে মোৰ কোনটো ভাল লাগিব ক'বচো নহয় বহুত বেছি গুচি আহিবি গমো পাই গলি কি হয় সেইটো
অ', এই মোক মানে মই, একদম জিয়ে নলগাওঁ কিয় ই ইমান বগা লাগ মোক কিবা সেনেকা লাগিল। মোৰ মানে কেতিয়াওঁ, মোক কেতিয়াওঁ ম না। ম-মই নলগাওঁ এ, সৰুৰ পৰাই নলগাওঁ।
উম, অকমানতো বগা লাগবই দেচোন সেইটো। মানে কিন্তু, ইমানো বেছি বগা হ'ব নালগে আৰু কিন্তু অকমান বগা হ'ব সেইটো।
উম।
আমাৰ ৰঙৰ লগত যদি মেচ হোৱা লাগে টো তেতিয়া তই এই বেলেগ চাব লাগব, এই যে এইবোৰ যে বি বি ক্ৰীম থাকে যে সেইবোৰত
মোৰ সেইবোৰ, এই সেইবোৰ লগালে মোৰ কিবা লাগে
সেইবোৰ বেয়া হয়, সেইবোৰ বেয়া হয়, মস্ত সেইটো কাৰণে মই নলগাও। বেয়া কৰি দিয়ে।
অ'।
ইমান মহ খাই আছে বাপৰে
উম। মই খালি এই যে, উঠ হয়, নেকি? দে হ'ব দে
উম।